আহ কি কৰি আছা?
উঠিলো চাহ খালো ৰ'বা এইমাত্ৰ খায়ে ইউটিউবত বন্যপ্ৰাণী সংৰক্ষনৰ ওপৰত ভিডিঅ' চাই আছিলো ৰবা এটা। তুমি?
হয় নেকি হেই মই উঠিলৈ চাহ তাহ খালো তোমাৰ তোৰে এতিয়া অলপ বহি আছো অলপ এনেই বাহিৰতে অলপ বহি আছোঁ মানে গৰমটো আজি অলপ তুমি কি বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত ভিডিঅ' চাই আছিলা নেকি?
এ হয় ৰবা মানে, এনে চাই আছিলো আৰু ইউটিউবতো জানাই এনে স্ক্ৰল কৰি থাকিলে আহি যায় আৰু তেতিয়া এটা ভিডিঅ' চালো তাৰ পিছত মই ভাবিলো চাওঁ ভিডিঅ' টো, ভিডিঅ'টো চাই সঁচাকে মানে ভাবিবলৈ বাধ্য আৰু যে আমি যে মানুহে প্ৰকৃতিৰ পৰা কিমান বস্তু ল কিন্তু ঘূৰাই দিয়াৰ ক্ষেত্ৰত আমি কিন্তু একো দিব পৰা নাই আৰু একেলগে নে কি কোৱা তুমি
এই তুমি মানে একেবাৰে ঠিক কথা কৈছা আৰু মানে আমি মানে আগতে তোমাৰ ধৰি লোৱা এইবোৰ মানে বিষয়ত মানে আমি বেছি মন নিদিছিলো আৰু এইবোৰ যিবিলাক ব ব যিটো বন সংৰক্ষণ হওক তোমাৰ বন্যপ্ৰাণীৰ সংৰক্ষণ হওক কিন্তু তোমাৰ এতিয়া মানে দেখিছো আৰু বহুত তো মানে বহুতো বন্য বাাণীৰ সংখ্যমানে লাহে লাহে আৰু কমি যাব ধৰিছে আৰু
হয় অ মানে ধৰা বিশেষকে যিটো অসম যাৰ বাবে ইমান বিখ্যাত হয় এশেঙীয়া গড়ৰ কথা কোৱা বা আৰু বিভিন্ন ধৰণৰ জন্তু যেনে ধৰা বাঘ হওক, হাতী হওক আদিৰ কথা শুনিলে চিন্তাই লাগে তোমাৰ। যদি মই ভাবো আৰু যদি অসম সঠিকভাৱে আমি সংৰক্ষণ নকৰো আৰু এদিন হয়তো ধৰা কেৱল কিতাপতহে আমি দেখা পাম আৰু এই জীৱ জন্তুবোৰ
সেইটোৱেতো ডাঙৰ সমস্যা আমাৰ বৰ্তমান দিনত মানে এই ধৰি লওক এই মানুহে ভাবে যে মানে বন্যপ্ৰাণীবিলাকৰ আমাৰ কোনো কামত নাহে, মানে তেওঁলোকে ভাবে যে সকলোকে মানে অকল মানুহে দ্বাৰা পৃথিৱীখন চলিব সেনেকে নহয় ন? এইবিলাক বন্যপ্ৰাণী আছে সেইবিলাক সংৰক্ষণৰ মানে কেৱল আমাৰ আৰু এইবিলাকৰ যি বং সংৰক্ষণ সেই সংৰক্ষণ আমাৰ চৰকাৰৰ কাম নহয় ন অকল আমি মানুহে আচলতে এইবিলাক যিবিলাক আমাৰো ত মানে দায়ত্ব থাকে ন এইবিলাক সংৰক্ষন কৰাৰ
কিন্তু কেনেকৈ তুমি ধৰা য সংৰক্ষণ কৰিব খোজা বা তোমাৰ দায়িত্ববোৰ অনুবধ কৰা কেনেকৈ কৰিবা তুমি সংৰক্ষন
ত' তুমি ধৰি লোৱা যে আমি যেদিন তোমাৰ ধৰি লোৱা এখন জংঘলত গ'লো মানে আ জংঘলত ধৰি লও গ'লো তাতে আমি যাতে জংঘলত অলাগতিল যিবিলাক প্লাষ্টিক হওক বা আৱৰ্জনা সেইবিলাকাতে নপেলাওঁ আমি ধৰি লোৱা তোমাৰ এই যিবিলাক বন্যপ্ৰাণী আছে সেইবিলাক যাতে বন্যপ্ৰাণীৰ আমি ক্ষতি কৰিব নাযাওঁ মানে ক্ষতি কৰা কাম নকৰোঁ আৰু বা তোমাৰ এইবোৰ বিষয়ৰ ওপৰত মানে নতুন প্ৰজন্মক মানে তুমি যিটো তেওঁলোকক জ্ঞান দিয়া যে এইবিলাক কৰিব নালাগে ত এইবিলাকৰ ওপৰত তুমি যেনেকৈ প্ৰচাৰ কৰা ত' এইবিলাক মানে তুমি সচেতন মানে মানুহৰ মাজত জোগাই তোলা ত' তেনে সেই সেইবিলাকে আৰু আমি কাম কৰি আৰু সেইবিলাক কৰিলে মানে এটা ডাঙৰ সহায় হ'ব আৰু এই বন্যপ্ৰাণী সংৰক্ষণত
ঠিক কথা দিয়া এই কথাটো মানে মানে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত ময়ো ধৰা মানে এই দুদিন মান আগতে আৰু আমাৰ কাম এটাত ফুৰিব গৈছিলো আৰু কলেজৰ পৰা লৈ গৈছিল এই কাজিৰঙাৰ লৈ গৈছিলো তাত মানে এজন গায়দেউক লগ পাইছিল আৰু তেওঁ কৈছিল যে, ধৰা বহু বছৰৰ প্ৰচেষ্টাত আৰু বৰ্তমান যিটো গড়ৰ সংখ্যা সেইটো অলপ বাঢ়িছে, তো সেই সেই কথাটো শুনি মোৰ যথেষ্ট তেতিয়া ভাল লাগিছিল আৰু যে যিটোৰ বাবে অসম ইমান প্ৰখ্যাত সেই বস্তুটোৰ সংখ্যা যিহেতু বাঢ়িছে। ত সেই কথাটো শুনিলে এটা নিজৰো ভাল লাগিলেচোন আৰু নিজৰো গৌৰৱ অনুভৱ হয় সেই ক্ষেত্ৰত
হয় দিয়া ঠিকে কৈছা তামানে আমি জানাই অহ অসমখন মান এশীঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙাখনো এশীঙীয়া গড়ৰ বাবে চিনাক্ত হল আহ মানে চিনাক্ত হল আৰু গোটেই বিশ্ব বিশ্বৰ মাজত বা পৃথিৱীৰ মাজত আহ অসমখনো সেইবুলিয়ে জানাই অসমখনক অসমখনক ক আমি আহ সকলোৱে এশিঙীয়া ঘৰৰ জন্মদাতা বুলি কওঁ আমি ক'বলৈ গলে ত' সেয়া আৰু কাজিৰঙাৰ যিটো মানে এটা ভাল উদাহৰণ আৰু কবলৈ গলে আমাৰ সেইৰ বন্যপ্ৰাণী সংৰক্ষণৰ যদি তুমি সঠিক সুৰক্ষা আৰু মানে সঠিক সুৰক্ষা দিয়া যায় ন তোমাৰ এই গড়ৰ সংখ্যা আৰু ইয়াতকৈ বহুত দুগুণ বেছি বৃদ্ধি হব আৰু আমি এইটোৰ কথা এইটোৰ কথা চৰকাৰৰ লগতে আমিও আমি আমিও গুৰুত্বপূৰ্ণ ভাৱে ভবা উচিত আৰু হয় নে নহয়
সেইটো হয় দিয়াচোন মানে সংৰক্ষণটো হৈ আছে কিন্তু তোমাৰ ধৰা এটা সমস্যা হল মোৰ মতেদি আৰু যে এতিয়াও তোমাৰ আগৰ হিচাপত অলপ কমিছে যদিও এতিয়াও যিটো চোৰাং চিকাৰী সমস্যা সেইটো আছে নহয় জানো
আছে আছে কিয় নাথাকে মানো এই চোৰাং চিকাৰীৰ কাৰণেটো আজি আমাৰ মানে এটা সময়ত আৰু বহুত জীৱ জন্তুৱে মানে বিলুপ্ত হবলৈ পথত গৈছিল আৰু আহ আৰু মানে এইটো যিটো সম্পূৰ্ণ মানে তোমাৰ এইটো বন্ধ হোৱা নাই এতিও আছে কিছুমান এনেকোৱা ধৰণৰ বিষাক্ত মানুহ যিবিলাকে জীৱ জন্তুৰ প্ৰতি কোনো দয়া নাথাকে তেওঁলোকৰ মানে স্বাৰ্থৰ কাৰণে তেওঁলোকে আহ মানে এইবিলাক জীৱ জন্তুক আহ ইমান ধুনীয়া জীৱ জন্তুক মাৰি পেলাই যেতিয়া তোমাৰ আহ এইবিলাকক কিহৰ কাৰণে মাৰে আৰু যিবিলাক গড়ৰ খৰ্গ আছে সেইটোতো বাহিৰত যায় নাই কিমান তোমাৰ মূল্যবান হয় তোমাৰ যিবিলাক হাতীৰ দাঁতটো জানাই আৰু আন কিছুমান কিছুমান ধৰি লোৱা বস্তুৰ যেনে তোমাৰ হক এনেকোৱা আৰু অবৈধ চিকাৰ কৰি কিনে তেওঁলোকে মানে বাহিৰত যিটো কলা মাৰ্কেট আছে সেইখনত বেছি দিয়ে ত' বহুত মানে ভাবিবলৈ গলে সেইবিলাক ন চবিলাকক মানে সোনকালে সোনকালে চৰকাৰে ধৰিও তেওঁলোকক জেলত ভৰাই থ'ব লাগে আৰু
ভাবিয়ে আচৰিত লাগে ন কেতিয়াবা যে ধৰা কেৱল অলপমান লাভৰ বাবে আৰু অলপমান টকাৰ কাৰণে মানুহে এনেকোৱা মানে মূল্যৱান প্ৰাানীবোৰ যে মাৰি পেলায়
সঁচাকে দিয়া আৰু তোমাৰ অথচ এইবিলাক প্ৰাণী যি আছে সেইবিলাক প্ৰাণীবোৰৰ প্ৰকৃতিৰ মানে যিটো ভাৰসাম্য ভাৰসাম্যতা ৰক্ষা কৰি থাকে ন তেওঁলোকোতো এৰাই থকা নাই ন এই প্ৰকৃতি তেওঁলোকে নিজৰ নিজৰ কাম কৰি আছে মানুহ এজনৰ কাম নিজৰ কাম কৰি থাকে তেওঁলোকে সেই প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰি আছে তেওঁলোক নহলেতো আমিও থাকিব নোৱাৰিম ন
হয় দিয়া মই ভাবোঁ ধৰা এই আমাৰ যিটো স্কুলৰ সময় আৰু সেই স্কুলৰ পৰাই মানে এই বিষয়বোৰৰ ওপৰত অধিক শিক্ষা দিয়াটো প্ৰয়োজন আৰু তেতিয়াই মানে সৰুৰে পৰা যদি কোনো এটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয় তেতিয়া মানে ডাঙৰ হ'লে সেইটোৰ গুৰুত্বটো আৰু বাঢ়ি যায় ন
ঠিকেই দিয়া ময়ো ভাবো এইটো মানে স্কুলৰ পৰা যেতিয়া আমি নতুন প্ৰজন্মটোক শিক্ষা এইবিলাকৰ ওপৰত শিক্ষা দিয়া আৰম্ভ কৰিম ন তেতিয়া তেওঁলোকে অধিক জ্ঞান লাভ কৰিব বা তোমাৰ অধিক মানে সচেতন হব এইবিলাক বিষয়ৰ ওপৰত তোমাৰ আৰু তোমাৰ যিবিলাক সৰু লৰা ছো ছোৱালী সেইবিলাক বন্যবীৰ আৰু যিটো পৰিৱেশৰ যিটো গুৰুত্ব তেতিয়া যেতিয়া বুজিব তেতিয়াই তেওঁলোকে এই বনপণী সংৰক্ষণ বা তোমাৰ গছ গছনি সংৰক্ষণ তেতিয়াই তেওঁলোকে কৰিবলৈ আগবাঢ়ি যাব আৰু তোমাৰ যেতিয়া ডাঙৰ হ'ব তেওঁলোকে তেতিয়া আৰু বেছি দায়িত্বীল হ'ব হয়নে নহয়
হয় হয় বাৰু তুমি কেতিয়াবা ধৰা বন্যপ্ৰাণী যে আছে সেইবোৰ ওচৰৰ পৰা দেখিছানে একেবাৰে
অ বন্যপ্ৰাণী ক'বলৈ গ'লে ওচৰলৈ দেখিছোঁ মই কাৰণ কাজিৰঙা গৈছিলোঁ মান মানসত গৈছিলো ৰায়মনা গৈছিলো ত' এইবিলাক মানে তোমাৰ ধৰি লোৱা কাজিৰঙা তোমালোকে জানাই কিহৰ কাৰণে বিখ্যাত এশিঙীয়া গড় ত সেই এশিঙীয়া গড়টো দেখি কিনে বহুত ভাল লাগিছিল আৰু মানে ওচৰৰ পৰা কাজিৰঙা দেখিব পাৰিতো আৰু তোমাৰ ধৰি লোৱা মানসত যিবিলাক বাঘ হওক বাঘৰ কাৰণে বিখ্যাততো হৰিণ হওক বান্দৰ হওক ত সেইবিলাক দেখি মানে খুব ভাল লাগিছিল আৰু মনটো যে এইবিলাকে কিমান সুন্দৰকে নিজৰ নিজে জীয়াই আছে আৰু আমি এই এইবিলাকক মানে কিছুমান নৰবিশেষ মানুহে এইবিলাক নোহোৱা কৰি পেলাই আছে এইবিলাক এইবিলাকেতো পৰ্যটকৰ পৰ্যটকৰ সংখ্যাও বঢ়াই দিছে ন কাজিৰঙা হওক মানসৰ হওক এইবিলাকৰ কাৰণেতো পৰ্যটকবিলাক আহিছে বাহিৰৰ পৰা আৰু তেনেকোৱা আমাৰ যিটো অসমৰ যিটো পৰ্য্য উন্নয়ন সেইটো বৃদ্ধি কৰিছে আৰু তোমাৰ যেতিয়া তুমি নিজৰ চকুৰে যেতিয়া চাবা ন এইবিলাক অনুভৱটো একেবাৰে বেলেগ লাগিব আৰু মানে তেতিয়া তোমাৰ যে বোজা যে মানে এই জীৱবোৰক ৰক্ষা কৰাটো কিমান সহায় জৰুৰী আৰু বাকী তুমি কি কি বন্যপ্ৰাণ দেখি দেখিছা নিজৰ ওচৰত বা নিজৰ চকুৰে বা নিজৰ ওচৰৰ পৰা
অ মই মই ক'লো নহ মই কাজিৰঙা গৈছিলো তেতিয়া ধৰা তোমাৰ হাতী দেখিছো ওচৰৰ পৰা তাৰ পিছত এ গড় দেখিলো হৰিণ দেখিলো আৰু এই চিকাৰী বুলি যে চিকাৰ কৰে আৰু ধৰা কিহৰ কাৰণে কৰে তুমি যে ক তুমিতো ক'লে হাতীৰ দাঁত হওক বা ঘৰৰ খৰ্গ হক কিন্তু ওচৰৰ পৰা যেতিয়া তুমি দেখিবা তেতিয়া সেই হাতীটোৰ সৌন্দৰ্য যিটো সেই সৌন্দৰ্য কিন্তু সেই যিটো মূল্যবান সম্পদ মানে হাতীৰ যিটো দাঁত তাৰ কাৰণে বেছি যেন লাগে ন অনুভৱ হয় আৰু ধৰা সেইকাৰণে মই ভাবো আৰু যে যিমান পাৰি মানুহে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা উচিত তেতিয়া মানে এই যিটো সংৰক্ষণ আৰু যিটো সুন্দৰতা সেইটোৰ ওপৰত বেছি গুৰুত্ব নিজে দিব পাৰিব আৰু নিজে বুজি পাব আৰু আচলতে কি জানা ফটোৱা ভিডিঅ'ত যিটো আমি দেখো আৰু বাস্তৱত দেখিলে প্ৰকৃতিৰ লগত এটা বেলেগ সংযোগ অনুভৱ হয় আৰু জন্তুবোৰৰ সেইটো হয়নে
হয় দিয়া একদম ঠিক কথা হৈছে তুমি ক'লাই যে এইবিলাক কথা আৰু যিটো চকুৰে দেখা আৰু যিটো ফটোত দেখা ন সেইটো পাৰ্থক্যই বেলেগ ফটো বা ভিডিঅ' তুমি মানে দেখাক যেতিয়া তুমি বাস্তৱ যেতিয়া দেখিবা নহয় তেতিয়া প্ৰকৃতিৰ লগত নিজকে সংলগ্ন পাবা ম মই প্ৰকৃতিৰ লগত জড়িত হৈ যেনেকুৱা হাবা আৰু তোমাৰ এ আৰু মই সেইকাৰণে এইটো কথা ভাবো যে মানে মানুহে যিমান পাৰে ন এইবিলাক অভয়াৰণয় তুমি কলে যে ঘূৰিব লাগে এইবিলাক অভয়াৰণয় বা ৰাষ্ট্ৰীয় উদ্য়ান মানে মানে ভ্ৰমণ কৰি অহা উচিত আৰু তেতিয়াই তেওঁলোকে জীৱনটোৰ যিটো গুৰুত্ব এই আমাৰ পৰিৱেশতে পৰি প্ৰাকৃতি প্ৰকৃতিত সেইটো বুজিব তেওঁওলোকে ত সেনেকে আৰু মানে তেওঁলোকৰ এতিয়া সংৰক্ষনৰৰ প্ৰতি বেছি গুৰুত্বশীল হ'ব আৰু কবলৈ গলে আৰু
হয় দিয়া এই সেইবিলাক মানে সেইবিলাকৰ কথা ভাবিলে আৰু দুখেই লাগে আৰু এই চোৰাং চিকাৰী বিলাকৰ কাৰণে যে ইমান বেয়া যে কামবোৰ কৰে সিহঁতে ত সেই ক্ষেত্ৰত অলপ দুখ লাগে আৰু
তাকে দিয়া মই আশা কৰো যে এইবিলাক চোৰাং চিকাৰি যছে এইবিলাক চোৰা চোৰাং যিবিলাক চিকাৰিছে তেওঁলোকক মানে অতি শীঘ্ৰে ধৰা পেলক আৰু ধৰা পেলাই তেওঁলোকক মানে শাস্তি দিয়া হওক মানে তেওঁলোকক যাতে মানে বহুত শাস্তি দিয়া হয় যাতে তেওঁলোকক আৰু এনেকুৱা কাম কৰিবলৈ সাহস নাপায়। কাৰণ তেওঁলোকৰ কাৰণে আমাৰ যিবিলাক আহ গুৰুত্বপূৰ্ণ জীৱ আছে বা প্ৰাণী আছে সেইবিলাক যাতে নোহোৱা হৈ যায় নাযায় সেই কাৰণে আৰু
কিন্তু ভাল কথা এটা হ'ল যে তোমাৰ বৰ্তমান এতিয়া যিটো সময় আৰু এতিয়া ক্ষেত্ৰত মানে এ আগতকৈ বহু মানুহ সচেতন হৈছে আৰু যদি ধৰা সকলোৱে নিজৰ দায়িত্বটো পালন কৰে তেন্তে নিশ্চয় পৰিস্থিতি আৰু ভাল হব।
তাকেই দিয়া মানে এইবিলাক আমি কাম মানে এইবিলাকৰ ওপৰত আমি যিমানে আমি সচেতন হওঁ বা যিমানে আমি এইবিলাক প্ৰচাৰ কৰি সিমানে মানুহ বিলাকৰো তোমাৰ ধৰি লোৱা গুৰুত্ব বাঢ়িব মানুহ বিলাকৰ তোমাৰ এইবিলাক কামত আগবাঢ়ি আহিব এইন্য সংৰক্ষণ কৰিব আৰু আমাৰ যিটো আহ পৰিৱেশ আছে বা আমাৰ যিটো প্ৰকৃতি আছে প্ৰকৃতিৰ লগতে এই বন্য বন্যপ্ৰাণীবোৰৰ আমি সাঁচি ৰাখিব লাগিব কাৰণ এইবিলাকে আমাৰ ভৱিষ্যত এইবিলাক নহলে আমিও থাকিব নোৱাৰিম হয়ত নহয়
একেবাৰে ঠিক কথা কৈছা এ দিয়া বাৰু আজিলৈ ৰাখিছো নহলে পিছত আৰু এনেকে কথা পাতিম নেকি
অঁ দিয়া হ'ব দিয়া আজিলৈ ৰাখিছোঁ দিয়া